কৰিছা কি কৰিছা
এ বাহিৰতে বহি আছো ইমান গৰম পৰিছে
উম নকবা আৰু গৰমৰ কথা কাৰেণ্টটোও নাই আমাৰ ফালে গম পোৱা নে
অ তোমি
মইও আছো তাৰ তলত
অ মোৰ এই তোমাৰ এইবোৰ চেমিনাৰ লিখিবলৈও আছে যে মানে লাইটতটোও মানে অহা যোৱা কৰি আছে
অ কিহৰ চেমিনাৰ
এ তোমাৰ অসমীয়া সংস্কৃতিৰ বিষয়ে দিছিলে আৰু এয়াতো কাৰ লগত কথাও পতা হোৱা নাই তোমাৰ চোৱাও হোৱা নাই মই ভাবিছো তাকে কি বুলিনো আৰম্ভ কৰু
অ এইটোতো খুব ভাল টপিক দিছে তোমালোকৰ উম সেইটোএ এটা লিখিব পাৰা নহয় বহুত ধুনীয়াকে লিখিব পাৰা এইবোৰ
তাকেহে ভাবিছো তাকে মই বোলো লাইটটো আহিলে লিখিমগে ব বুলি আৰু এয়া তুমি ফোন কৰিছা ভালেই কৰিলা মই বোলো এতিয়া সুধিবও পাৰিম ধৰা কিবা এটা তাকেহে আলোচনা কৰিব পাৰিম লিখি-
উম উম সেইটোৱে অসমীয়া সংস্কৃতি আৰুটো বহুত ভাল বিষয় তোমাৰ-
উম হয় হয়। তাকে এতিয়া ভাষা সাহিত্যযৰ পৰা ধৰি তোমাৰ সংগীত, নৃত্য, উৎসৱ, চ মানে- চব পৰিব আৰু চব খ পোছাক পৰিচন্ন ধৰি পেলাই আৰু খাদ্য ভ্যাসৰ পৰা ধৰি অসমীয়া সংস্কৃতি-
হয়টো অসমীয়া সংস্কৃতি, মানে অতি সমৃদ্ধ গম পোৱা নাই।
অ
এ আৰু এইটো নৃত্য চব পোচাক পৰিচ্দ খাদ্যযভাস সকলোৰে মানে বিশেষ মানে পৰিচয় আছে।
উম কৰিছে ঠিকেই কৈছা তুমি বাৰু সেইটো সেইটো এটা পালো বাৰু মই বিশেষকৈ আমাৰ মানে অ-
সেই দে
বিশষ বিশেষকৈ মানে তোমাৰ আমাৰ মই বিহু ওপৰত বুলি ভাবিছিলো আৰু বিহুটো অসমৰ আটাইতকৈ জনপ্ৰিয়। জাতীয় উৎসৱ, হয় নহয়।
অ হয় হয়।
এতিয়া তিনিটা বিহু ৰঙালী, বিহু কাতি, বিহু আৰু এই ভোগালী, বিহু। এই তিনিটা বিহুৱে অসমৰ একদম কৃষি জীৱ। জীৱন আৰু ধৰা সংস্কৃতি মানে প্ৰতিফলিত কৰে।
হয় হয় বিহুৰ সময়তো সকলোৱে একেলগে আনন্দ কৰে ডেকা গাভৰুৱে। বিহু নাচে বিহু গীত গায়। আৰু গাঁৱৰ পৰিৱেশ যেন- কেনেকুৱা হয় আৰু উৎসৱ মুখ হৈ পৰে।
হয় হয়।
তুমি পৰম্পৰা অসমীয়া পৰম্পৰাগত পোছাকৰ কথাও তাত সোমোৱাব পাৰা। তুমি এতিয়া সংস্কৃতি বুলি ক'লে তাত আমাৰ অসমীয়া পোছাক জুোৰোতো এটা সংস্কৃতিতে পৰে।
অ অসমীয়া পোচাকযোৰ পৰে তোমাৰ খাদ্যভাস পৰে। সেইখিনিত গোইখিনিয়ে তোমাৰ সোমাৱ-
অ উম খাদ্যবাস কৰে উম উম এনে ৰাখিব পাৰা ত মহিলাসকলে মেখেলা চাদৰ, পিন্ধে বা পুৰুষসকলে ধুতি, আৰু চুৰিয়া, দুতি, চুৰিয়াতটো একেটাই হয় ন জুতি, বা চৰিয়া, বা গামোচা, ব্যৱহাৰ কৰে। উম
উম
সেইটো গামোচা গামোচাটো সেইটো। এনেকৈও তুমি গামোচা বিষয়ে অলপমান ভৰাই দিব পাৰা যে গামোচাটো এখন এখন কেৱল কাপোৰ নহয় মানে গামোচা হৈছে আমাৰ অসমৰ অসমীয়াৰ স্বাভিমান।
হয় হয় ইমান আৰু মানে তোমাৰ সংস্কৃতিৰ প্ৰতিতক ধৰা বা। অতিথিক আদৰিবলৈও তোমাৰ ধৰা অ গামোচা ব্যৱহাৰ মানে ব্যৱহাৰ কৰা হয়। অতিথি তোমাৰ ধৰা তো আমাৰতো আমাৰতটো অসমীয়া সংস্কৃতি তোমাৰ অ প্ৰথমে তোমাৰ গামোচা। নে আহে মনলৈ আলহীক বা অতিথিক প্ৰায়ন কৰিবলৈ হলেও তোমাৰ গামোচা গামোচা খনে আমাৰ মেইন হয়।
উম এতিয়াহে তোমাৰ কিবা কাপোৰ বেলেগ কাপোৰ চাপোৰ চাদৰ মেখেলা পাত ধৰি মানে সেনেকুৱাবোৰ ওলাইছে আগতেো মানুহে গামোচাই ব্যৱহাৰ কৰিছিল প্ৰায় এতিয়াও আমাৰ বিহু বোৰত গামোচা দিয়া হয়। দেই
অঁ গামোচা দিয়া হয় এতিয়াতো গামোচাটো ধৰা তোমাৰ এতিয়া স্বাভিমান সন্মান প্ৰেমৰো তোমাৰ প্ৰতিক মানে প্ৰেমৰো মানে ধুনীয়াকে এতিয়া গামোচাখন দিয়ে ধৰা আদৰণি বা দিয়া হয়
সেইটোৱে বিহু বুলি কলে গামোচাখনে দিয়া হয় উম তুমি অসমৰ খাদ্য সংস্কৃতিও লিখিব পাৰা আমাৰ অসমৰ খাদ্য সংস্কৃতিও বহুত চহকী গম পাইছা নাই তুমি চাউলে মাছ খাৰ টেঙা তোমাৰ টেঙা পি পিঠা লাৰু দৈ চিৰা কোমল চাউল মুৰী দৈ আখৈ বৰা চাউল জহা চাউল ইমান খিনি আও
ইমানখিনি আও বিশেষকৈ তোমাক কি জানা নাই বিশেষকে যেতিয়া এতিয়া আহ পথাৰৰ আহ ভোগালী যিহেতু আঘোণৰ ধান কাতেই তাৰপিছত ভোগালী মাহত যেতিয়া তোমাৰ ধুনীয়াকে সোণগুটি শস্য মানে এ চপাই মেলি ভঁৰালত থোৱাৰ পিছত যেনেকে বিশেষকৈ ভোগালী বিহুত পিঠা পনাই হওক বা তিলৰ লাৰুৱে হওক বা নাৰিকল লাৰুৱেই হওক আদি সকলো পৰিয়ালে যেতিয়া একেলগে বনাই খায় ইয়াতো তোমাৰ তাৰ ফলত মানে বহুত অ সম্পৰ্কতটো মানে কিমান অধিক মানে মজবুত হৈ থাকে গম পাইছা নে সকলোৰে ককাই ভাই বোৰ একেই নহয়
সি মানে কাৰোবাক কোনোবাই বেয়া পালো সেই সময়বোৰতে তেওঁলোক একেলগ হয় একেলগে খাই ত কাৰোবা সময়ৰ মানে কামৰ কাৰনে আজিকালি একেলগে নাথাকেই প্ৰতিটো দূৰত দূৰতে থাকে এতিয়া সেইকণ সময়তে একেলগ হয় কিমান ভাল লাগে
কিমান ভাল লাগে হয়
তুমি অসমৰ লোক সংংগীত লোক সংগীত বা বাদ্যযন্ত্ৰৰ বিষয়েও ক'ব পাৰি আও গম পাইছা নাই ঢোল পেপা গগনা তাল টোকা পা ধৰি তোমাৰ বাদ্যযন্ত্ৰ কিমান খিনি আছে
হয় হয় সেইবোৰতো সেইবোৰতো তোমাৰ সকলো বিহুত মানে ব্যৱহাৰ কৰা হয় ধৰা এই বাদ্য এই বাদ্য এই মানে এই সকলোবোৰ বাদ্যযন্ত্ৰবোৰে অসমৰ মানে সংস্কৃতি তোমাৰ বিশেষ ভাৱে উপস্থাপন কৰিছে ন
অ বিশ্বৰ আগৰ উপস্তাপন
বিশ্বৰ আগত বিশেষ ভাৱে উপস্থাপন কৰিছে এতিয়া তোমাৰ আহ ঢোলটোকে ধৰা ঢোলতো দেখোন নহলে একোৱে নহয় মানে কিবা আধৰুৱা যেন লাগে বিহুতো ঢোলোটো নহলে বা বিয়াখনত তোমাৰ আজিকালিতো ঢোলৰ ঢোল
ঢোলৰ অবিহনে বিহু আধৰুৱা
বিহু আধৰুৱা হয় হয়
তেনেকে নাচনি
তোমাৰ বিয়া এখন টো তোমাৰ ঢোলটো নবজালে যেন বিয়া এখনো বিয়া আধৰুৱা বিয়া আজিকালিটো তোমাৰ এতিয়া এটা ট্ৰেণ্ড হৈ পৰিছে ন এই এতিয়া তোমাৰ ধৰা বিয়া বিলাকত আকৌ অ বিহু প্ৰগ্ৰেমৰ মানে এটা এক্সট্ৰা তোমাৰ হেৰি দিয়ে
উম উম হয়
সকলোৱে নাচিব পৰাকে পৰিয়ালৰ
উম সেয়া মানে তোমাৰ সাহিত্যৰ ক্ষেত্ৰতো অসমৰ বহু গৌৰৱ আছে গম পোৱা নে নাই বহু কবি সাহিত্যক নাট্যকাৰ অৱদানো অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে মানে, সংস্কৃতিক সমৃদ্ধ কৰিছে।
অ
লোক কথা সা সাধু কথা কথা হওঁক, প্ৰবাদ প্ৰবচনে হওঁক বা লোকগীত আমাৰ ঐতিহ্য সংৰক্ষণ খন কৰি আহিছে মানে অলোক এইখিনিয়ে মানে
অ অ হয় হয়।
তোমাৰ অসমৰ অকল সংস্কৃতি বুলি ক'লে অকল আমাৰ অসমীয়া সংস্কৃতিটো বা আমাৰ এইখিনিয়টো নপৰে অসমৰ
হয় জনগোষ্ঠী এতিয়া ধৰা তোমাৰ অসমৰ আহ বিভিন্ন জনগোষ্ঠী ধৰা বড়ো হওক, মিচিং হওক বা কাৰ্বিয়ে হওঁক, ডিমাচাই হওঁক, তিৱা কিমান জনগোষ্ঠী আছে ৰাভা আদি মানে সেইবোৰ জনগোষ্ঠীৰ নিজা নিজা সংস্কৃতি আছে। সেইবোৰেও মানে বৈচিত্ৰই মানে অসমক অধিক মানে তোমাৰ সমৃদ্ধি কৰিছে।
সেয়া তোমাৰ ঠিকে কৈছা গম পোৱানে নাই? বিভিন্ন জনগোষ্ঠীৰ মাজত পাৰস্পৰিক সন্মান আছে। সম্প্ৰীতি থকাৰ বাবেইটো আমাৰ অসমখন বৈচিত্ৰ ৰ মাজত মানে ঐক্যৰ এক সুন্দৰ উদাহৰণ। অ উম
মানে গম পাইছা নে এনেও?
আমি আমি পঢ়োতেনো পাইছিলো এ অ এটা এ এটা এনেকে লেচনতে পাইছিলোঁ, আমাৰ মানে অসমখন মানে এডাল মালাৰ দৰে ৰঙা নীলা মানে ফুল থকা সেয়া প্ৰতিটো জাতি জনগোষ্ঠীয়ে ভৰি আমাৰ অসমখন হৈছে।
হয়।
ত
সদায় সেয়াই তোমাৰ কিন্তু আধুনিক যুগত কিছুমান যুৱক যুৱতীয়ে নিজৰ সংস্কৃতিৰ পৰা মানে আঁতৰি যোৱা মানে ধৰা আজিকালি আজিকালি কি হয়, উম মানে দেখাক দেখি বোলে চবে মানে ধৰা এ এইটো নকৰে, আজি আজিকালি ধৰা মানে এতিয়া আমাৰ বিহুতটো আহিলে কিমান ভাল লাগে ধৰি ঠিকে ঠিকেই। পিঠা সান্দহ তোমাৰ পিঠাগুডৰি আমাৰতো পিঠাটো থাকিবই লাগিব। ধৰা এতিয়া কিছুমান এতিয়া ধৰা কিছুমান মানুহে কি কয় আজিকালি মানে সেই ঢেকীত খুন্দি মানে সেই কষ্ট কৰি পিঠাটো বনাই খাবলৈ লৈ মানে সিহঁতৰ, সেইটো সেইটো বা মানে আঁতৰি গৈছে, এ পালে কিনি আনিম ক'ৰবাত দিয়া। সেইটো মানে মানে প্ৰত্যেকৰ মানে ধৰা আমাৰতো হয়। গাঁৱলীয়া চহা হয় হয়। এতিয়া গাঁৱলীয়া চহা জীৱনত ধৰা আমাৰতো এতিয়া পিঠা এতিয়া আমাৰ ককা দেউতা ককা দেউতাহঁতেতো আমাৰ পিঠা খাই খুব ভাল পায় ন? আইতা হওক, ককা হওক এইবোৰ পুৰণিকলীয়া মানুহ যি যি হলেও পিঠা কেইটা হলেই বা পিঠাগুৰি হলেও তেওঁলোকে সান্দহ কৰি হ'লেওতো জলপান এমুঠি খাব বিচাৰে ন? সেইখিনি যদি আমি কৰি নিদিও, সেইখিনি আমাৰ সংস্কৃতিটো ক'ত ধৰি ৰাখিম বাৰু আমি আজিকালি প্ৰায় শুনো মানে তোমাৰ এ হ'ব দিয়া পিঠা আজিকালি কিনিবলৈ পাই নহয়। সেই কিনি অনা পিঠাটো মানে খাবলৈ সিহঁতৰ ভাল, কিন্তু কষ্ট কৰি নাখায় ধৰা
নাখায় আৰু এনেকুৱা গম পাইছে নাই? আগতে এতিয়া এতিয়া প্ৰত্যেক ঘৰতে ঢেকি আছিলে ইজনীয়ে সিজনীয়ে ইঘৰে সিঘৰে খুন্দি দিছিলে, সহায় কৰি দিছিলে। এতিয়া মানে সহায় কৰাৰ জগতেই মোৰ নিজৰ ঘৰকেইটা মই মিক্সিতে মাৰি দিম। সিহঁতৰকেইটা সিহঁতি কৰিব এনেকুৱা মানে মানুহৰ মনৰ ভাবটো এনেকুৱা হৈ থাকিলে।
হয় হয়।
সেইকাৰণে মানে আমাৰ অ সংস্কৃতিটো সেইবোৰৰ কাৰণে
হেৰাই যোৱা নিচিনা মানে মানে তোমাৰ অ অদূৰ মানে ভৱিষ ষ্যতে তোমাৰ মানে হেৰাই যাব নিচিনা হৈ গৈছে কাৰণ কিয় আজিকালি তোমাৰ ধৰা এতিয়া সেয়া তুমি যিটো কলা লগে ভাগে ইজনে সিজনীক পিঠা গুৰি খুন্দা, আজিকালি মানুহৰ ব্যস্ততাৰ কৰবত মানে তোমাৰ ইজনিয়ে সিজনীৰ ঘৰলৈ নাযায়, কেত তিয়াও নাযায়, যাব নিবিচাৰে মানে ধৰ এ সেহঁতৰ হয়।
কিছুমানকে তাত দেখিছা নে না আমাৰ নিজৰ ভাষাটো কবলেও কিছুমানে বেয়া
বেয়া পায় বেয়া পায় হয়। তোমাৰ অসমীয়া কথাটো কৈ থাকোঁতে তোমাৰ মানে তাৰ ভি ভিতৰত মানে এ ইংলিছৰ এটা মানে শব্দ তোমাৰ ব্যৱহাৰ নকৰিলে সেই সেইটো কথা মানে তেওঁলোকে নক কয়, তুমি চাবা মোৰ প্ৰায় মানে প্ৰায় মানুহৰ মুখতে শুনা পাও সেই তোমাৰ অ এ ধৰা আমি এনেকে কথা পাতি আছো সেই বাট কিন্তু কিন্তুতো কবলৈ বেয়া পাই কিন্তু বাট বুলি কৈ দিয়ে তোমাক কিছুমান কথা তেনেকুৱা হয়, এ হুম হয়। তাকে। এইবোৰে আৰু নিজৰ - নিজৰ ধৰা নিজৰ সংস্কৃতিটো বা
আমি কৰিলেহে আমাৰ পিছ প্ৰজন্মখিনিক দেখাব পাৰিম।
হয় হয় অ। সেইটোৱে আমাৰ প্ৰজন্ম দেখিলেহে আমাৰ পিছৰ প্ৰজন্মই তোমাৰ কি দেখিছে বা কি কি শিকিছিলে আমাৰ আগৰ প্ৰজন্মই কি কি দেখুৱাই থৈ গৈছিলে আমাক সেইটো সিহঁতি উপলব্ধ কৰিহে তেহেঁতি আকৌ সংস্কৃতিটো ধৰি ৰাখিব পাৰিব আৰু আ বেলেগক নালাগে ধৰা তোমাৰ নিজৰ ঘৰখনে তুমি যেনেকে দেখুওৱা তোমাৰ তেনেকেহে যাব মানুহ।
উম আৰু তোমাৰ বি অ। বিদ্যালয় হওক বা মহাবিদ্যালয় বা সমাজৰ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান সেইবোৰেও মানে আমাৰ সংস্কৃতিৰ ওপৰত অধিক গুৰুত্ব দিয়াতো প্ৰয়োজন হয় নাই বাৰু? সামাজিক মাধ্যম ভাল কামতো ব্যৱহাৰ কৰিব পাৰি, তোমাৰ এতিয়া অসমীয়া গী এ নৃত্য বা সাহিত্য বা লোক সংস্কৃতিৰ বিষয়েও ভিডিঅ' আৰু তথ্য ভাগ বতৰা কৰিলেও মানে তেওঁলোকে বহুত জানিব পাৰিব গম পাইছা নাই?
হয় হয়, আজিকালি তোমাৰ আ বিদ্যালয় বা মহাবিদ্যালয় হও তোমাৰ বা মানে ধৰা লোক সংগীত হওক বা আধুনি মানে লোক সংগীতবিলাকতো বা ৰাভা সংগীত মই কৈছো কথাটো মানে ধৰা, ৰাভা সংগীত, লোকসংগীত গোৱা ল'ৰা-ছোৱালী নাই প্ৰায় আধুনিক গীত তোমাৰ আধুনিক গীত বুলি ক'লে আধুনিক গীতত তোমাৰ আহ ল'ৰা - ছোৱালী বেছি হোৱা দেখা যায় তাৰপিছত ধৰা তোমাৰ আধুনিক গীত নৃত্য প্ৰতিযোগিতা বা তোমাৰ ৰাভা নৃত্য প্ৰতিযোগিতা বুলি ক'লে তোমাৰ খুব প্ৰায়সংখ্যক ল'ৰা - ছোৱালীয়ে তোমাৰ তাত অংশগ্ৰহণ কৰা দেখা যায়।
নকও হয় হয়। এইটোয়ে যেনে আমি অ আমি যদি মানে নিজৰ অঁ, শুনিছা নাই? আমি যদি মানে নিজৰ সংস্কৃতিক সন্মান কৰো তেন্তেহে আনেও আমাৰ সংস্কৃতিক সন্মান কৰিব। আমি যদি নিজে সন্মান নকৰো আনৰ পৰা কি আশা কৰিম?
সেইটোৱে, সেইটোৱে তুমি যদি বেলেগক যদি নিজৰ সংস্কৃতিৰ বিষয়ে তুমি মানে এ ধৰা এতিয়া মই বিত এ মানে যদি সেই পিঠাটোৰ কথাকে কৈছো যদি নিজে যদি নিজৰ সেটো আমাৰ সং সংস্কৃতি ভিতৰতে পৰিব ন এতিয়া বগা পিঠাটো বুলি ক'লে আমাৰ কিমান ভাল লাগে সেইটো পিঠা নহলে যেন বিহুটো আমাৰ আধৰুৱা
সেইটো
সেইখিনি সেইখিনি যদি নিজে কৰি পেলাই যদি খাব নোৱাৰে তেতিয়া নিজৰ সংস্কৃতিও নিজে কেতি কেনেকে ধৰ ধৰি ৰাখিছে তাৰ তাৰ সেইটো পৰিচয়টো নিজৰ ওচৰতে ফটি উঠিছে ন নিজৰ সংস্কৃতিটো নিজে ধৰি ৰখা নাই বুলি
উম
শুনিছা
টোৱে মানে আমাৰ আমাৰ দায়িত্বই হয় যে মানে আমাৰ ভাষা, সাহিত্য, উৎসৱ বা পৰম্পৰা সেইবোৰক সংৰক্ষণ কৰা
হয় হয়
প্ৰায় তোমাৰ আমাৰ অসমীয়া খা মানে চাদৰ মেখেলাতো এতিয়া তোমাৰ হেৰিটো বাঢ়িছে তোমাৰ বিদেশতো তোমাৰ চাদৰ মেখেলা পিন্ধা দেখা যায় এতিয়া
উম উম হয় হয় সেইটোৱে মানে আমাৰ অসমীয়া